কি কৰিছা পিছে,
এই ভাতকেইটা খাই পেলাই উঠিছোঁ।
কি দি খালা ভাত,
এই আজি বিশেষ একো নাই দালি, ভাত, ভাজি, চাটনি, এনেকে আৰু
নৰ্মেল আৰু নৰ্মেল খানা।
নৰ্মেল নৰ্মেল নৰ্মেল খানা,
আজি যে কামত দেখা নাপালো। এ আমাৰ মাছ, আছিলে কালি আনি কালি আনিছিলো যে মাছ। তোমাৰ কালি কালি আকৌ মাংস অনা হ'ল, কালি মাংস, খালোঁ তাৰপিছত মাছটো আজি খাই দিলোঁ আৰু দিনত ভাতে নাই খোৱা।
মাংস থাকিলে আকৌ মাছ খাব মন নাযায়। গম পাইছো।
এই মাছৰ টেষ্ট উ এক মাছৰ টেজ নোহোৱা হৈ যায় মাংস থাকিলে।
একোৱেই সোৱাদ নাপায়।
বাকী আজি বাকী আজি কামত দেখা নাপালোঁ যে।
কামত নগলো অই এই মানে যাবলৈ মন নগ'ল। এই ইহঁতৰ ঘৰত কি যাবা আৰু তুমি। মানুহৰ ব্যৱহাৰ যি আৰু হে,
সেইটো হয়। বাকী বাকী গুটিবিলাক। বাকী গুটি বিলাক তাত আছে মাংস আনিছে বোলে এতিয়া। মাতিছে বোলে কাৰোবাক কাৰোবাক মোক মোক পোৱা নাই বাৰু,
অ গোটেই কৈ আছিল নহয় এখন যে, অ কোৱা নাছিল নেকি তোমালোক মাতিছে নে আমাক মাতিছে ৰাতি খাবলৈ, কৈ আছিল নহয় তুমি পাহৰিলা চাগে মানে মান মানুহ চাইছে মাতিচে চাগে বুজিছা, শুনিছানে উম ইহঁতৰ আকৌ এটা মান চৰিত্ৰ আছে নহয়। ইহঁতে আকৌ ডাইৰেক্ট মানে দেখাই দিয়েতো,
দেখাই দিয়ে অ সেইটোৱে,
মানে একচুৱেলি কি জানা বুৰ্বকৰ পৰিচয়টো কিন্তু ইহঁতে গোটেই কেইটাই দিয়ে ন।
একে একে নকওঁ আৰু দিয়া।
এই দুটাইতো একেবাৰে দি দিয়ে মানে মই এটাক বাৰু ভালেই পাওঁ এটাক বেয়া নাপাওঁ,
নাই নাই একেই একেই চব একেই কোনো ঠিক নহয় চব একেই।
কিয় দুটা যে একে বুৰ্বকৰ পৰিচয় দি মানে আপোৰ হোৱা যে। সেইটো কিন্তু গম পায় কপিল মোৰ পৰা মানে সঁচাকৈ কৈছো। কৰা নাই গম পাই মানে এনে কথাত গম পাই যায়। কিমানটো লেভেলৰ ইহঁতে কথা ক'ব পাৰে মূৰত কিমানটো লেভেললৈকে সিহঁতৰ কথা ঢুকি পায়। অ কথা টাইপৰ মানুহ উম।
আজি তোমাৰ এই বেদান্তৰো কানিয়া ভাত খাই আছিলে। মানে চব উঠি গ'ল আৰু সিহঁত দুটা উঠি যোৱা নাই, এনেকে লাহে লাহে খাই আছে
গম পাইছোঁ
তাৰপিছত চুম চুম আহিছে।
উম,
আহি পেলাই কৈছে হেৰি উঠ আৰু তহঁত উঠ আৰু ইমান দেৰিলৈকে কোনোবাই বোলে খাই থাকে নেকি বোলে
ৰা
এনেকেনো কৈয় নে-
মানে কি সিহঁতে কি বুলি ভাবে, সিহতে অকল টকা ঘটিছে নে কি?
উমম নহয়, মানুহ খাবলৈ মাতি যদি এনে
অ তহতে যদি সেইটো ব্যৱহাৰেই কৰ ত কি বুলি নিজকে আম্বানি চাম্বানি বুলি ভাবিছে নেকি এ বাদ দে চব মানুহৰ কি এনেকুৱা নেকি নে কি মানে। মই সেই লেবেলটোৰ কাৰণেটো মই বেয়া পাও, বেলেগ কথা একো নাই নহয়
উম।
মই তাৰ বিয়াটো যোৱা নাই নহয়
কাৰ?
সেই ইয়াৰ।
ফুংচুমৰ?
ফুংচুমৰ অঁ।
অ মইয়ো এই গৈ -গৈ পেলাই খাইহে আহিছো।
দৰা সময়ত মানে এই লাটুৱে বহুত বেছি কৈ আছিল যে, যাবলৈ তেতিয়া গ'লোঁ ধৰ
অ তেতিয়া যোৱা হৈছে আমি- আমি গোটেইখিনি একেলগে গৈছিলো নহয় তেতিয়া, আমি -আমি গোটেই তেতিয়া একেলগে উম উম।
বাকী মই তাৰ বিয়াত যোৱা নাই নহয় মই খাবলৈও যোৱা নাই মই নাযাওঁৱেই।
ভালেই কৰিছ।
যোনটো মানুহৰ লগত তোৰ লেন-দেনেই নাই বাটত- পালে যোনটো মানুহে মাতিবও নাজান হে, তোৰ ঘৰত মই কিয় খাবলৈ যাম অই তই পাতিলি তই মাছে মাংসই গোটালি বুলি তোৰ ঘৰলৈ যাম নেকি, মই খাবলৈ নোপোৱা নেকি?
এ ইহঁত তোমাৰ এই গোটেই কেইটা ইহঁত যে তোমাৰ গোটেই কেইটাই এ কেই গোটেই কেইটাই একে কোনো কম নহয় আৰু আকৌ তোমাৰ গোটেই কেইজনী বোৱাৰীও।
অঁ অঁ, ইজ -ইজ-ইজনীতকৈ সিজনী চৰা ন?
মানুহ পাত্তাই নিদিয়ে নামাতেই গ'লেও বহ বুলিও নকয়, একোৱেই নকয়, খালেও খাবি নাখালেও নাই তেনেকে প চু
সেই সেইকাৰণে যে বাটত পালে যে সিহঁতকো কোনেও নামাতে
সেই কাৰণে, মইয়ো মোৰো মোৰো মোৰো বৰ বিশেষ ট্ৰামচ নাই নহয়। মই মৰা মৰা কেইদিন মৰা কেইদিন ধৰা তোমাৰ দশ দিন হ'ল।
উম।
মই এই ভৰি দিবই নগলোঁ নগলোৱেই, তোমাৰ দহা দিনা- কোন দহাদিনাখন গৈ পেলাই আমাৰ শান্তি পানী আনিব লাগে যে, মই গৈছো বহাও নাই, ডাইৰেক্ট স্কুটিৰ পৰা নামিছো, বটলটো লৈছোঁ, ভৰাই গুচি আহিছোঁ। কোনো বহ বুলি কোৱা নাই, সেই বুলি কোৱা ডাইৰেক্ট লৈ গুচি - দেচোন নিয়মটো এতিয়া আনিবই লাগিব শান্তি পানীটো আনিবই লাগে নিয়ম আৰু, তাৰপিছত তাৰপিছত নগলোৱে আৰু কাজত নগ'লো সাধান- সন্ধিয়া কালি লালাটোৱে ফোন মাৰিছে, কৈছে যে দিনতো এপাক নাহিলি ৰাতিলে আহিবি, মই বোলো যাম দে মই বোলো নাখামো এনে - যাম, মানে ফোন নকৰা হেতেন মই নগ'লো হেতেন, ফোনটো ফোনটোতো কৰিলেহ উপায় নাই। এতিয়া যাব লাগিবই ফোন কৰাৰ পিছত
কি ভাবে জানা ইহঁতে মানে এনেকুৱা ভাৱে- যে আমি মানে মানুহৰ ঘৰলৈ নাযাও, নহয় নহয় সিহঁতে এই বেলেগৰ ঘৰত যে কাম সকাম পাতিলে সিহঁত মানে নাযায়। এ বাদদে নাযাও এনেকুৱা, কিন্তু সিহঁতৰ ঘৰত মানে যাব লাগে আকৌ গম পাইছ নে নাই কথাটো সিহঁতে বেলেগৰ তালো নাযায় সিহঁত নাযায়।
ইহঁতক মই মানে এটাই এতিটিউড বেয়া পাওঁ, ইহঁতে কি হয় জানা গাও গাও পোৱালিকেইটা মদ খাবও নোপোৱা, মদ অকণ দিম ছটিয়াই দিম এক এক একে গোটেইখিনি দৌৰি আহিব।
গুচি যাব অ সেইটোৱে।
সেইদিনাখন মোৰ মানে খং উঠিলে কি, হিৰকে ফোন কৰিলে মোক।
গম পালো, গম পালো, মই কেচটো।
ফোন কৰি পেলে কৈছে হেৰি, এইটো কি এই হে নাতে বোলে আজি বোলে, জলবিচ্যুদি দিব বোলে হেৰি আহিবি। মই তোমা মই নাখাও নহয়। মই এনে এপাক যাম মুখখন দেখা দিবলে।
নহয় সি সি মাতি সি মাতি থকাৰো কথা আছে, সি আকৌ তেলিয়াই থাকে যে।
অ'। ন একচোলি যে, একচোলি যে এ অবিনাশৰ চেলো যে খাবলে যে গ'ল নিয়মমতে সিহতে খাব খাবই নালাগিছিলে সেটো
নালাগিছিল। নহয়, সিহঁতে মানে একচোৱেলি আমি কেইটাই কথা পাতি আছোঁ কাৰণে গম পাওঁ সিহঁতে ধৰ অকলে অকলে আছে যে। তৰ ফোনটো মাৰি দিলে গুচি গ'ল তেনেকুৱা হল মানে গম পাইছা নে কথাটো। কিন্তু এ কিন্তু এটা কথা, দিব্যৰ কথা কৈ লাভ নাই।
এ সি যাব, সি যাবই। আজি ই-ইয়াক-ইয়াক কোৱাহেতেন কলহেঁতেন কাৰণে কালি সি চাগে অকণ লক্ষ্য কৰিল নেকি আজি কাৰনে নগ'লেই।
অ', সি নগল নহয় আজি। নহয়, এনেই মানে কি জানা সি যোৱাৰ এটা মটি, জোৱাৰ জো যোৱাৰ এটা মন লই আছিলে, সি মোক ফন মাৰিছিল নহয় বোলে যাবানে। মই বোলো নাযাওঁ, কৈছে কালি খাই আহিলোঁ নহয় আজি নগলে বেয়া হ'ব নিকি। মই বোলো এ নাযাও, কছে কিয়? মই বোলো এনেই নাযাওঁ। মই বোলো এই ইহঁত যাব কোনোবা কোনোবা তুমি ফ'ন মাৰি সোধাচোন বাকী ৰণীহঁতক। কৈছে ৰখাচোন তেনে ৰণী যাব নে নাই বা ফ'ন এটা মাৰি চাওঁ, এই ফ'ন মাৰিম মই গ'ল বুলি ভাবিছিলোঁ সি।
হা', নাই মই ফোন কৰিছিলো নহয়, কৈছে নাযাও দিয়া গা-চা বেয়া ন। দিয়া। মই বোলে এপাক মিলিলে আহিম কে তেনেকুৱাতে তাপা মোবাইলটো টিপি আছিলো বেদান্তই ফোন মাৰিলে, কৈছে আহ এপাক, মই অ বোলো অ', অ', তাপা মই বোলো হেৰি বেদান্তই অ', সেইটো হয় চাগে। তাক সোধা নাই আৰু, তাৰছত এই বেদান্তই ফোন মাৰিলে বোলো আহে এপা-আহ এপাক মই বোলো এতি
উম'।
মানে পৰিয়ালৰ কথা মায়ে ক'লে পাৰিলে এপাক যা, মই নাযাওঁৱেই। গোটেই ঘৰখন নগ'লে আকৌ বেয়া হ'ব ধৰা। এ দুফালে দুমোজাত পৰি আৰু ই ছাওজন আহি
ঠিকে কৰিলা, ঠিকে কৰিলা, মানে অ সিহতক বাদ দিয়া বাৰু তোমালোকৰ গোটেই পৰিয়ালৰ মানুহখিনি আছিল মুখখন দেখা দি আহিলে কমচে-কম ক'ব নোৱাৰে কোনেও।
একস্টাকে দেখাই দিয়া নিচিনা হ'ব ন বস্তু চব গ'ল আমা-আমাৰ ঘৰখন নগ'ল। অ', এ চব চব গ'ল আমাৰ আমাক আমাৰ ঘৰখন নগ'ল সেইটোৱেই, তাৰ মানে চকুত আহি যাবতো বেয়াকে। তাৰছত আৰু সেয়াই আৰু তাৰছত বেদান্তই লগ ধৰিলে গলো, এ যদি বেদান্তই ফ'ন নকৰাহেতেন, মই নগলোহেঁতেন। তোমাক ফোন কৰা পিছত মই কচুক ফোন কইলো
আহ নহয় মই মই ভাবিছিলো মই বোলো ই কা তুমি কৈ আছিলা ন নেযাম চাগে, মই বোলো ই নাযায় আকৌ কচুক ফোন মাৰিলো কচুৱে কৈছে সেই নযাওঁ মই। মই তাৰ কথাও গম পাইছো মোলো ইও যাবলৈ মন
অ', তাৰছত কচুক ফোন কৰিলোঁ সি কৈছে, এ ময়ো নাযাওঁ। তাৰছত মই বেদান্ত লগ ধৰা কাৰণে গলো, যাতে মুখখন দেখা দি পেলাই আহিব পাৰিলে মই বাচি যাম। গ'লোঁ, গৈ পেলাই আকৌ গৈ পেলাই কছোয়ে ফোন কৰিলে, ক'ত আছা? মই বোলে এ এপাক আহিছো আহ তয়ো আহ, মুখখন দেখা দিয়ে আহিবি আ নহ'লে বেয়া হব কথাটো। তাৰপিছত সিও আহিলে আও তাৰ পৰা দুইটা একেলগে ওলাই পেলাই গুচি আহিলো তাৰপিছত অকমান লাগি কৰি দিলো আৰু।
গম পাই
নামত আৰু এই ভাতৰ চৰিয়াটো অকমান ধৰিলে আধা ঘণ্টা বহোঁ।
নহয় সিহঁতে আজিয়ে গম পাইছে নহয়, যে ল'ৰাখিনি কিয় নাই আহা? মানে চব কথা কি জানা ট
আজি আজি অ আজি তাক যতীন এনে কোনে কৈ আছিলে কি হলি ইমান হেৰি খেলি মেলি গাঁও লৰা এটাও নাহিলে আহি আহিম আহিম বুলি কৈছিল চাবাচোন চুমে কৈছে গাঁও লৰাই কো কো কোনো নাহিলে গাঁও পোৱালি নে এ পানে দুটা আছে, কিমান কষ্ট হৈছে তেতিয়া আমি চেইলাৰ মই থিয় ৰখি আছিলোঁ। কাষতে সি মানে য য য য যতীন আৰু সি আজি আজি। চেইলাৰ - চেইলাৰ মই মানে ৰখি আছিলোঁ তাৰপিছত সি মানে কথা পাতি আছিলে, সি আৰু চেলে। সি আৰু হেৰিয়ে এই য য য যতীনে।
গম পাইছোঁ অ তাৰপিছত?
পোৱালি এটাও নাই, এটা নাই বোলে দুটা আছে গাঁও পোৱালি কোনো নাই, আমি বোলো আ আ চেলে মই ধুনীয়াকে লাহেকে ছাইড কাটি আহিছোঁ আক আমি আমাক কৈ দিব ন কিবা? লাহেকে ছা ছা ছাইট কাটিবলৈ গুচি আহিলোঁ।
এ সেনা মানে আলোচনা কৰিছিলোঁ ল'ৰাখিনি লাগে অ খেলা এনেই দেখিলে নালাগে তহঁতক।
অ এ এ এনে নালাগে, এনে নালাগে। এতিয়া ধৰ সিহঁতৰ কাবাক কেতা বাজিলে সেনটাকে দুকাতে খাই বৈ বুলে গুচিয়াই পাম যাকো মানে কেত কেতিয়াবাহে দেই, এনেইতো পৰাপক্ষত নাযায়েই কেতিয়াবাহে ধৰা।
সেইবিলাক মানুহৰ ওচৰত আৰু এদিন মই আক মানে এই এতিয়া কথা এটা মন পৰিল দেই এই যে বি বিতুপন্তৰ যে বায়েকৰ যে বিয়া আছিলে মনত আছেনে? বিতুপন্তৰ বায়েক কৰ বিয়াত আহ সিমানে চবকে গোটেই পোৱালিখিনিক মাতিলে গোটেই ল'ৰাখিনি সি গোটালে তাৰপিছত বিতুপন্তৰ ঘৰত আমি হেৰি কৰিবলৈ গ'লো, আছা নহয় তাৰপিছত এই সেই একে ডেটতেই দুই দিনৰ আগে পিছাকৈ ইহঁতৰ কাম পৰিছে। এই চুম চুমৰ বিয়াখনৰ কাম কৰিছিলে অ তেতিয়া কি আহি পেলাই নাটোৱে আহি পেলাই কি কৰিছে আমাক আহি নিমন্ত্ৰণটো দিছে ইহঁতৰ ঘৰত। সিহঁতে মানে কি ভাবিছে সিহঁত ভাবিছে আমি বহুত ইণ্টেলিজেণ্ট।
কিন্তু সেইদিনাখন আমি এটা ডাঙৰ ভুল আমি সেনাখন আমি তাকে সেইকাৰনে আমি এটা ডাঙৰ ভুল কৰিলো বুজিছা?
ওম কোৱাচোন?
ইয়াৰ বি এই বিয়াত যোৱাতকে আমি বিতুপনৰ বায়েকৰ লগতে কইনাৰ লগত কোলোহেতেন বেচ আছিলে, সেইটো আমাৰ আমি এইটো ভুল কৰিলো ভুল কৰিলো কিন্তু মানে আমাৰ আলোচনাটো হ'ল সেইদিনাখন নিনহেতৰ ঘৰত লাগি কৈয়ে দিছোঁ, আজি ধৰক ইণ্ডিয়াৰ লগত যাওঁ সেই প্লেনটো হ'ল কিন্তু ট্ৰেইনত তেতিয়া মানে লাটো আগৌ তোমাৰ আমাৰ লগত থাকে আমাৰ লগত ভোজ - চোজ খায় তেতিয়া। অ তেতিয়া সি আমাৰ লগতে খানা - চানা খাই থাকে ন তেতিয়া, অ বাইদেউত
মানে কি হৈছে এতিয়া মানে এতিয়া মানে কথা নাই। তই আহিলেও আহিবি নাহিলেও নাই। কথাটো সেইটো।
তেনেকুৱা হ'ল।
মানে ইহতৰ লগত এনেকুৱাই কিয় কৰিব লাগে, তহতো যদি তেনেকুৱাই ভাব চবক পে যে এই আমি বেলেগৰ ঘৰত আমি নাযাওঁ কিন্তু আমাৰ ঘৰত কিবা এটা পাতিলে গোটেই গাঁৱৰ ল'ৰাখিনি লাগিব সেইটো নহ'ব নহয়। গোটেই গাঁৱৰ ল'ৰাখিনি লাগিবলৈ হ'লে তই গোটেই গাঁৱৰ ল'ৰাখিনি তাত ত যাবও লাগিব।
যাব লাগিব নহয় অ। তই অ তই ইয়াততো কতোতে দেখা না পই হেৰি নাপায় কাওকে কাওকে তই বাটত পালে নামাত, নকৰ, কোন যাব তোৰ ঘৰত লাগিবলৈ? জানিছোঁ বুজিছোঁ তোৰ বাৰু হেৰি নাই তোৰ সময় নাই ততো অকণ সময়ৰ কাৰণে ত'তো আজি ধৰ তোমালোকৰ ঘৰত বিয়া এখন গাজাৰতো তই এতিয়াতো বয়স হ'ল বিয়া চিয়া পাতিলি তই এতিয়া আহি আহি পেলাই স সৰু পোৱালিহতক এডিং কৰিব নোৱাৰ নালাগেও। কমচে কম তই যদি মুখখন দেখা দি তই তই ভাত এসাঁজ
উম গুচি যাওঁ সেইটোৱেই, নহয় বাৰু তই দুইবিয়াজ বিলায়ে গ'লি কথাটো কৈছো এই এটা কথা কিয় তাৰ বয়স নাই অ' লুলুদা সেন মানুহে আমাৰ লগত বিলায় তুমি, তুমি চোৱাচোন বিয়াই সবাহে লুলু দাই ভগাই আনকি কেতিয়াবা লাগি দিয়ে নিজে। সেই ধৰ মাছকে বিজাই দিলে মাংসকে তই ভাত বিলাব নালাগে এই বোলে মাছ কে বিলালো মাংসকে বিলালো হে তইতো সেইটোও কৰিব নোৱাৰ নহয় সিহ সহঁতৰে এটা বস্তু তুমি ভাবা নে নাই নাজানো, মানে মই মানে একদম দেখা পাওঁ সিহঁতৰ এটা উফাই দাং চৰিত্ৰ এটা আছে।
অ অ।
তুমি যদি কোৱা এই অমুখৰ বিয়াখন নাযাওঁ এই বাদ দে কাম নাই। এনেকোৱা মানে গম পাইছা নে সেত অ কিন্তু কিন্তু নিজৰ কামখিনিত মানে সিহঁতে চবকে বিচাৰে। এহ অমুক নাহিলে এহ তমুক নাহিলে। কিয় আহিব আহ
অ কেতিয়াবা যদি আমাক যদি লাটুৱে সোধে তেতিয়া দিম আৰু মুখত ভালকে যদি বোলে অকমান
অহ! অ অ সেইটোৱেই।
তেতিয়া জাৰি দিম।
তেতিয়া জাৰি দিব পাৰি।
তই তই, হোৱাটছআপত মেছেজ দি তই গাঁওৰ পোৱালি মাত কো কো কোনটো পোৱালি আছে হোৱাটছএপত তই মোক সেইটো ক চোন তাক তেনেকে কোনটো পোৱালি আছে হোৱাটছআপত। তো মুখখন নাই।
আৰু নহয় এটা ক